হ অ খুৰি ভালনে?
অ বিয়া নেকি?
অ
অ কি খবৰ তোমাৰ।
ভালেই, আপোনাৰ ভাল?
অ তোমাৰ হে হে মাততো কিবা অকমান গেন গেনিয়ে লাগিছে কিবা হৈছে নেকি?
অ অকমান মাত ভাঙি আছে। বতৰৰ কাৰণে গাটো ভাল নহয় যে বৰষুণ দিছিলে ৰাতিপুৱা ম এতিয়া দিয়া নাই।
অ আমাৰ এইফালে নাই দিয়া যেনিবা। ময়ো আছো দিয়া। যা আৰু কি আৰু গৰম দিনত আৰু কিনো আৰু চতি ফুটি সেয়া কি কবা
তাকে
অ
এ মই আছো এনেই বিচনাতে পৰি আছো
বিচনাত পৰি আছে এতিয়া সন্ধিয়া সময়ত বিচনাত
এনেই মানে অকলে অকলে কি কৰি থাকো তাকে মোবাইলটোকে চাইছে আছে বাহিৰত আছে বাহিৰত আছে চাহ তাহ খাই পেলাই এনে বহি আছো
অ অ চাহ খালা ন?
খালো আপুনি খালে
এ মই বনোৱাই নাই ৰবা। তাৰ মানে চাকি বন্তি লগাম লগাই পেলাই মোৰ অ সেই অকলশৰীয়া নিচিনাই সেই অকলে আছো। উনে চাকি বন লগাই মেলি খাম আৰু চাহ খাই, তাৰপৰা তোমাৰ ফোনটো পালোঁ যে, মোৰ ল এটা ইমান দে মোক ভাল মনত পৰিল মোলে খুড়ীয়ে কলে। হওক দিয়া। ধেইদিন মাতটো শুনা নাই এ, মোৰ, মানে, কি জানা, বিভিন্ন ধৰণৰ কাম থাকে নহয়। কৰিবলৈ সময়ো, তাৰমানে, তেনেকে নোপোৱা নিচিনাই হয়, মোৰো
ঘৰখন চলোৱাই ন সহজ নেকি আৰু ন?
সেইটো ন, তোমাৰ মাহঁতে গম পাব নহয়। উধ পা উধলে চব চম্ভালিব লাগে ন তাতে মোৰ বেমাৰ কিছুমানো আছে। তে নহয়, অ'
তাকে তাকে বয়স হলে হয়েই আৰু।
অ', হয়-হয়।
পুৱা পৰা আবেলিলৈক
এই বা চব কাম, চব কাম মই নিজে কৰো জানানে। চব কাম নিজে কৰো।
মানুহ-চানুহ না পায় নেকি সেইফালে?
এ, আমাৰ এইফালে মানুহ নাই দিয়া, কাম কৰা মানুহ। আৰু নহয়, কি হ'ল জানা, সেইটোকে, সেইটোকে, এই মোৰ কাম বেলেগৰ বেলেগক কামত লগালে মোৰ পচন্দ নহয়ো, ঠিকেই কৈছা তুমি।
উম, গম পাইছোঁ মই
তুমি জানাই বাৰু। কথাটো তেনেকে কয় তু এতিয়া চবেই। অ', বেমাৰত ভুগিছ চোৱা সেইখন নিজে চবুত।
হয়নে?
ব ন বনাও মই বনোৱা কামতো নেৰো নহয় তুমি জানানে, মই এই মই বনোৱা বস টোহে বেছি মানে ব্যৱহাৰ হয়। মই আলহী অতিত সি আহিলেও মানে মই, ৰেডিমেড বস্তু কমকে দিও জানানে।
হয় হয়, জানো জানো জানো।
নাই গৈ ম ত নাইকে
অ'।
মোৰ বাইদেউ এজনী আছে তাইও মানে একে চব ঘৰতে বনাই বস্তুবোৰ, তাইও বনায়।
উম।
ভাগিনজনীও হল তেনেকুৱা, খুব বনাই ভাল পায় তাই
অ বনোৱা মেলোৱাত বিচাৰো বনোৱা মেলা মোৰ ভাল পাও কিন্তু এতিয়া মানে কিছুমান আ-আমাৰ বয়সৰ কাৰণে ইমান এটা এইবিলাকত সোমাই থকা নাযায় যায় আৰু। জানেই চোন এটা টাইমত সোমাবগে লাগিবই আৰু
এতিয়াই তোমালোকে হেৰি কৰিলোৱা আৰু মানে মাহঁতৰ ওপৰত খাই কৰি লোৱা নে কি কোৱা?
তাকে তাকে
শিকি থব লাগে বস্তুবিলাক দেই এইয়া
আহ শিকি থৈছো-শিকি থৈছো মানে এইয়া মই তিল পিঠা বনাব নাজানো যে এবাৰ মই মায়ে শিকালে আৰু তাৰ পিছত সাত নম্বৰটোলৈকে বেয়া হল অ ছয় নম্বৰ ছয় নম্বৰ বৰ দূৰ লাগে বাকী নটা নে দছটা বনালো বাকী কেইটা ভাল হল সেই তাৰ পিছত সেইকেইটাই বনালো আৰু নটা দছটা তাৰ বাদে আৰু চাৰিলুৱে যেতিয়া আৰুনো বনাই থাকিবলৈ কি দৰকাৰ?
সেই ৰবা শিকি থৈছো আৰু ন সেইটো
এনেকুৱা নহয় যে নাজানো অসম মানে দৰকাৰ পৰিলে বনাব পাৰো কিন্তু বনাবলে মন নাযায় যিহেতু মাহত আছেই
এই মই গাভৰুতে তেনেকুৱা আছিলো নহয় জানা নে নাজানা? মোক মায়ে কয় এই ওপৰত বাইদেউহত আছে ন এ তহঁতে তাইক কিয় একো নক তই একো নকৰে কৰি থাকো তাই দেখোন চব কাম জানে বনোৱা
এ সেইটোয়ে আমি চাই থাকিলে গম পাও নহয়, গম
অ মই তেতিয়াই মানে কি মই বেলেগ কাম নকৰো মানে তো অ কিন্তু মোৰ তেতিয়া তেতিয়া আকৌ বনোৱাটোত চখ আছিলে সচৰাচৰ গাভৰু মানুহে ভাতটো বনাবলৈ বেয়াই পায় হয় নে নহয়? মোৰ তেতিয়াৰ পৰাই চখ এটা আছে মনে মনে মাহঁতে বস্তু বনালে মই চাই থাকো অ তেনেকুৱা, কিবা এটা ভাল লাগে আকৌ যে আলহী আহিলে যে দিচখনত মানে অকন অকনকৈ কেইবাবিধো বস্তু যে বনাই দিয়ে বা ভাত খালে ভাতৰ লগত যে উ ইমান ভাল লাগে ন
উম ভাল লাগে ভাল লাগে
মোৰ কিন্তু মাও আছিল তেনেকুৱা দেই, ভাতৰ লগত মানে তেনেকে ভাত খাবলৈ মানুহ মাতিলে ভাজিকে মানে একে ডিচখন চাবলৈকে ভাল লাগে
অ-অ সেইটো খাতিৰ ভাল লাগে কিন্তু আজিকালি আকৌ অ মানুহে তেনেকে দিলে খাব নোৱাৰে। মানুহবিলাকে আজিকালি ভাত কমাই হে নহয়। বেমাৰ আজাৰ কাৰণে।
অ
আম খায়। তাৰ পিছত এতিয়া উম ভাজিখিনি বেছিকে খাই আৰু মোৰ এজন গুৱাহাটীত খুৰা আছে, খুৰাই ভাত ধৰক এহেটা লয়। কিন্তু ভাজি পাজ দুবিধমান থাকে।
অ তাৰ মানে কি তেতিয়া আৰু কাৰণেও শাক চবজিটো খুব খাব লাগে কাৰ্বহাইড্ৰেটটো কম খাব লাগে জানা।
এ চব্জি কাতেই খুৰাই আৰু এনেকুৱা নহয় যে ঘৈণীয়েকে বনাই দিব খাম আৰু নিজে কাটি মেলি নিজে বনাব পাৰিলে।
অ।
ফ্ৰিজ'ত অ' আই অজস্ৰ থাকে। অজস । তেনে
মই আকৌ বেছি দিনলৈ ফ্ৰীজ'ত মাছটো খাই ভাল নাপাওঁ আৰু
ভাল নালাগে কিন্তু মানে আমাৰ খুৰাক আকৌ যৌপা তৌপা মাছবোৰ দি থাকে মানে।
অ'-অ' কিনো কৰিব সেইবোৰ নথৈ পেলাই আৰু একেদিনাইটো খাব নোৱাৰি ইমান সোপা।
এতিয়া আৰু সিহঁতৰ ঘৰ ভাত মানুহো ধেৰ থাকে। অ' গুৱাহাটীত যিহে দাম আৰু খোৱা বস্তু।
উম হয়-হয়। এতিয়া মা গা কোৱা মা গা কেনেকুৱা এতিয়া?
মা ঠিকে আছে আৰু লাহে ধীৰে। বয়সো হৈ আহিছে নহয়।
তাৰপিছতে দেউতা তোমাৰ দেউতাৰ এতিয়া গাত চুগাৰ হৈছিল যে মাজতে এতিয়া কেনেকুৱা কোৱাচোন।
এতিয়া অকমান ঠিকে আছে।
অ দিয়া ভালকে থাকিবলৈ দিবা আৰু খোজ কাঢ়ে নে নেকাঢ়ে তোমাৰ দেউতাই খোজ কাঢ়ে ৰাতিপুৱা?
আগতে কাঢ়িছিলে, এবাৰ পৰা বা নাকাঢ়া হল।
উম, আজিকালি ময়ো খোজ কাঢ়িব লৈছোঁ ৰবা মই ৰাতিপুৱা নাকাঢ়ো কিন্তু মই সেই ভাতি বেলা- সন্ধিয়াৰ সময়ত অকণমান। এ মই এয়া হেৰিয়ৰ ভিতৰতে মহলৰ ভিতৰতে কৰোঁ, ওলাই নাযাও।
অকৌ ইয়াতো ডাঙৰ নহয়-
ডাঙৰ ডাঙৰ। ইয়াতে হৈ যায় বহুত খিনি- দহ পাঁচ পচ ম প- সোতৰ পোন্ধৰ পাক মান মাৰিলে-
ইমান টেনচন লব লগা নাই।
নাই নাই। এ আৰু মানে- স ঘৰুৱা ড্ৰেছে দিয়ে পাৰ যায় অ ওলাই গ যোৱাৰ লগতে আৰু গৰমত যে কাপোৰযোৰ সলোৱা বুলি কলে বৰ টান লাগে অ বেলেগ এযোৰ পিন্ধ আকৌ।
হয় দেই।
ওলাই গলেতো এতিয়া আৰু ঘৰুৱা ড্ৰেছ দি পিন্ধি যাব নোৱাৰা হয় নে নহয়।
আৰ আৰু আজি মানে কালিলৈকে কিমান গৰম আছিলে হয় নাই বাৰু? আজি ঘপককে বৰষুণ দি দিলে নহয়।
নাই বাৰু বৰষুণ আজি।
অ', বৰষুণ মানে ধাৰাসাৰ ঢালিছে। এনেকুৱা লাগিছে যে টিং ফুটা হয় বৰষুণ- সোমাই আহিব এতিয়া।
বাপৰে এই পৰহি নহয় পৰহিত মানে তাৰ আগৰ দিনাখন ইয়াত ৰাতি সেই তেনেকুৱা এজাক পৰিল ঔ। বহুত ডাঙৰ বহুত ডাঙৰ একদম।
ত
শব্দ কি মানে শব্দটোতে ভয় লাগি যোৱা নিচিনা হৈছে এনেকুৱা। কিন্তু একেইদিন নাই দেখোন - বৰষুণে তিন দিনেই হল‌ নাই।
উপাই নাই আৰু।
ত তেনেকে আৰু গৰম দিন কেটাই।
বস্তু এটা একো কিবা শুকুৱাম বুলি ভাবিলেও ভাবিব নোৱাৰাৰে কাপোৰ ধোঁ বুলি ভাবিলেও ধুব নোৱাৰো। দিগদাৰ হয় যে চবফালে।
এটা-
বহত দিগদাৰ আজিকালি বৰষুণ জাকৰ পৰা। কিন্তু হলেও এই ঘপককে গৰম দি দিলে যে গা চা বেয়া লাগি আহে।
বেয়া লাগে-বেয়া লাগে। এই তাৰমানে মাজতে কেইদিনমান একেবাৰে আমি আকৌ কৈহে আছিলো বোলো অ' আই, এনেকুৱা দেখোন জেঠ মাহ সোমালহি কাপোৰ লৈয়ে থাকিব লগা হৈ আছে নে? পাতল কাপোৰ এখন লৈয়ে থাকিব লগা হয়। তাৰপা দেখোন অ উফ! প্ৰায় দুদিন মানৰ পাছতে একেবাৰে দিছে আৰু গৰমডাল সেইকাৰণে হঠাৎ মানে ঠাণ্ডা ভাৱটো থাকি পেলাই হঠাৎ গৰমটো দিলে একে মানে কষ্ট মানে কি কম সহ্য কৰিবলৈ বহুত কঠিন হৈ পৰিছে। এইটো কথা হঠাৎ দিয়া নিচিনা হ'ল ন?
তাকে। আৰু এ বতাহ চতাহ নাইকিয়া দেই ৰদ দিয়াৰ দিনাখন।
অ, বতাহ নি দিয়ে অ ঠিক কি কৈছা ৰ'দ দিয়াৰ দিনা বতাহ নিদিয়ে আৰু
বতাহ এ কিন্তু এইবাৰ মই এটা বস্তু লক্ষ্য কৰিলো এইবাৰ এই ধুমুহাটো নাহিলে।
অ তোমালোকৰ ফালেও নাই ন? ধুমুহাটো কিন্তু নাই অ
অ- এনে প্ৰত্যেক বছৰে আহে।
আহে-আহে-আহে
আৰু এটা বস্তু মই আজি এটা ভিডিঅ'ত পালো কামাখ্যা বোলে তলেদি ৰঙা কিবা ওলাইছে
অ জানো গম পোৱা নাই। মই এনেই মোবাইলটো ইমান চোৱাও নহয়-নহয়। উম
নাই এ আপুনি কামতে লাগি থাকে। এইযে
উম বাৰু দিয়া এই অ দিয়া দিয়া হব দিয়া ন।
অ-অ-